আওঁ হাঁ এ এনে আছো ছো এহ বিছনাত বাগৰি তই
মই আছো চোফাত বহি আছো
অঁ মোৰ মাততো আহিছে না ভালকৈ
উম আহিছে মোৰতো
আহিছে আহিছে
অঁহ ভাত খালি
অঁ এই আগৰ ৰুমত আছো নেকি
অঁ আগৰ ৰুমত আছো
খালো না আহি কিনে তাৰ পৰা তাৰ পিছত আহি কিনে বাগৰি আছো ভাগৰ লাগিছে
মোৰো সেই মোৰো এটা আছে ৰ চাৰে চাৰিটাৰ পৰা আছে
অঁহ গম পাইছো উম
আঁহ
ও ওহ
বাকী আছে ঘৰত
আছে আছে চবে
আহঁ
গৰম মস
বিৰাত গৰম আমাৰ এয়াতে বেছি নাই ৰ
অঁ বৰষুণ দিলেও মানে গৰমটো মানে থাকেই
অঁহ
ভাৱ ভাৱ এটা থাকে কি ক'বি আৰু গৰম দিনকেইটা গোলে শান্তি হ'ব।
অ তাকেতো ঠাণ্ডাৰ দিনতহে অলপ।
ঠাণ্ডা দিলেও দিয়ক। ইমান অশান্তি নালাগে গৰমত যিমান অশান্তি।
তাকেতন। ইমান গৰম।
মাৰিদে। পঢ়ি আছা তই বোলে কিবা কিতাপ পোৱা নাই।
কিতাপ পালো ৰ মই হেৰি ওহ এইটো মোৰ এডুকেশনখন কিনিব আছে।
এইটো কি কলেজত পোৱা নাই নেকি?
কলেজৰ পৰা নেদে। কিনিব লাগিব।
অ, অ অ'হ।
তোৰ হ'ল চব কিতাপ।
অ মই কিতাপেই আনিছো। এ এ এ অ কিতাপ ম ন। পাইছো কেতিয় বাই।
মই কিবা কিবি মোক দিছ।
অহ।
বাকী সেই কিনিব লাগিব। দুখনমান আছে আৰু।
অ কিবনে নহ'লে পিছত দিগদাৰ হ'য় ন।
উম।
এ।
এক্সাম কেতিয়াৰ পৰা।
এতিয়া নাই কেতিয়াবা গম নাপাও কোৱা নাই। কেতিয়াবা হয় উম।
কেইবা।
আজি মই লাইব্ৰেৰীত এখন বুক পঢ়িছিলো ৰ।
কি বছা।
মজা বুক খন্দা এইটো মৌমেন অফ ৰমে সেনেককা আছিল।
অ আচ্ছা ভাল লাগিছে ন।
অ মাজা। যা।
মোৰ পঢ় কিতাপ পঢ়া চোৱা কছে নেকি।
আছেই কিবাকিবি।
এই মই একদম বেয়া। হাব প একদম মানে সজ নাই মোৰ। ত মে এনেকে মোবাইলত এনেকে চাই ভাল লাগে অ। এ কানিপ এনেকে এান নাপ আগৰ পৰা কি ভাবে আপ
আৰু ক্লাছ নাছিল না ক্লাছ আৰু নাই তো লাইব্ৰেৰীত যায় কিি ন কি কৰি থাক
উ মই আৰু এ থাকে নহয় ৰুম ছোৱালী বিলাকৰ স তাক ত যায় ন কুজ গল শুই শুই এ মোবাইলতটো চাওঁ
আজি আমাৰ সেই কলেজত স্নেক ওলাইছিল ৰ
এ কত
এই আমাৰ গাৰ্লচ ৰুমৰ বাহিৰত
হে কিমান ডাঙৰ
বঙাৰ মাৰ ভিডিঅ বনাইছো
ব দেখছ
হা
তৰৰ পৰা দেখি
কজ
ওচৰৰ পৰা দেখছা হা
আহ
অ আচ্ছা ত আৰু নেকি হা
দোৰ আহইছে
তোৰেই প্ৰব্লেম দিিয়ছ স
নাইও মই মোবাইলটো আহিছে নাই বাৰ আহি আছে
অ অ নতে ভলিউমতটো বঢ়াবও নোৱাৰি নহয় যে মোবাইলতটো ইপিনে চ হৈ কিনে কথা পতা সেইটোও নোৱাৰিম
সেই তো
উ উম
লগাই থৈ দিব লাগে কাণত
উম
বাকী আমাৰ ইপিনে কি খবৰ এই বিদ্যালয়ত যাম বুলি কৈচোন যোৱাই নাই
অ সেইটো এইটো উম
অ উম ক বা আজিকালি বাহিৰত বক কৰে যায় খোচকাৰে
ৱাহ উম দে আৰু
পুৰা আবেলিৰে ৰাতিলে পুৰা খোজ কঢ়ে
এনেকে কৰিলে কি হ'ব ন ঘৰ কাম চাম একো নকৰা অলপমান বোলো অ কিবা কিবি কৰি থ অ কষ্ট নাই নহয় খাব শুব
আহট মই
অ নকয়ে একো
অ সেইটো
অ উ
মোৰ এতিয়া আৰু ওলাবই লাগিল
কি থাক যাব
মই চাৰে চাৰিটা বাজিলে
বাজি গ'ল যাবি ৰ লাহ ল লাহে যাবি টো এইটো হোৱাৰ পিছত গুচি যাব পি আৰু অলপমান টাইমে
আহ মই আৰু বেটাৰী গাড়ীতে যাব লাগে চাইকেলখন বেয়া চ
আহ কেনেকে
ঐতটো পায় আৰু খছে টাইৰ ফাটি বেছি দূৰ নহয় ইয়াৰ পৰা তহঁতৰ ঘৰৰ পৰা আহে ইমান চাগে
হ
এই কি যেছে? মলখন যে আছে।
ক এইখিনি আমাৰ এইখিনি ছোন আমি ৰাস্তাটো ক্ৰচ কৰিলে পাওঁ। অলপমান হেই হ'ব
মানে খোজকাঢ়ি আহে। কৰিলে বিশ মিনিট মান লাগে।
আহ তে ইয়াৰ পৰা অলপ। মান হ'ব।
উম।
অকমান হয় অ। ডেইলি থাকে নেকি?
এই মানে ন খে মন নাথাকে আৰু বাকী পিনে আৰু কৰে ন আ অ।
উম। অহ।
বাকী অ বাকী কেইদিন চলে
কেইদিন সপ্তাহত
চাৰি দিন।
অ চাৰদিন ভালেই আমাৰ তিনিদিন দিন দিন কৰে। মোৰতো অলপমান আছে দ অহা যোৱা কৰিব লাগে সেউজীয়া বাছত।
অ
উম অ আচছা।
আহ।
অলমান সেই হয় মানে সোনকালে ওলাব লাগে এছ বেছি সেই নাই। মান মানতে যাব ন আৰু। মানে বুতো- কে নামিলেই হ'ল আৰু কোনে পুতকি উঠিল পাৰ নে ৰাস্তাটো
অ ঠিক
উম
ওচৰে মানে ওচৰ অ কিমান মান টাইম লাগে এনে
এয় দহ মিনিট পোন্ধৰ মিনিট। যদি জাম চাম নাথাকে ৰাস্তাত।
অ ঠিকে।
উম সেয়ে
হম।
স গৰু আ আনি আহ গোৱাৰ
অ' তহত। তৰ গধূলি পানী আহে ন?
হয় এই বেছি, তেই বেছি দিগদাৰ নাই পাইপটো এনেকে সোমাই দিলে।
পিনেতো একো হেল্পেই নকৰে,
অ' এ কি কৰিবি আৰ।
বহি।
সিহতৰ সেইকাৰণে ঘৰত মানে। এটা। কাম মানে, বহুত বাৰ কৰি থাকিব লাগে। আমাৰ আৰু এবাৰ কৰিলেই হৈ যায় ন? যোনে দেখি মানে তোকে ঠিক কৰি সেইতো নাই নহয় পানী একগিলাছ। লাও নাখায়।
এলাহ।
এ এহঁতক বেছি লাই দিছে, সেই কাৰনে এনেকুৱা হৈছে, কথাই নুশুনে, পানীগিলাচ। যদি লৈ খাব নোৱাৰে কিহৰ হেই ন?
হা হা আমাৰ কেইটাৰ পালত। পৰব লাগছিল। দিলা হয়,
উম। কপাল, কি কবি।
তাকেতো, একো নকয়ে ন ঘৰত আমি লাৰো
আজি কিহেদি ভাত খালি?
আজি ঢেকীয়া বনাইছিল, তহঁতৰ?
আমাৰ, মই ভাতে খা নাই ৰ।
কিয়?
মই কলেজতে হেৰি খালো পৰঠাখাই আহিলো অহা টাইমত ভোকলাগছিল ইমান তাৰ লগত
মই কি কৰো জানা? মই ৰাতিপুৱা ভালকে খুৱাই দিয়া নহয় এনে খাই যাওঁ আৰু কিবা কিবি গিলি আহ পানী দি গিলি তাৰপিছত আহ তাতে ভোক লাগিলে খাওঁ যদি নালাগে ঘৰত আহিয়ে ভাত খাওঁ।
হে
আৰু এ ততে নেমু চৰবত তৰবত থাকে নহয় বাহিৰত সে খাওঁ।
তুন কে সেই খুলছিলো। এই কেফেট এৰিয়া এখন খুলছে। তাতে পাই নতুন নতুনকে বনাই আছে কিবা কিবি। মই আৰু যোৱা নাই সিপিনে। দেখি যোৱাই নাই।
অ হৈছে দি কাত
অঁ দে বাই বাই।
বাই বাই।
অহ।